হেল্ল' অ হেল্ল' হেল্ল'। নমস্কাৰ।
আপোনাৰ নেটৱৰ্কটো শ্ল'।
হেল্ল'।
হেল্ল'।
শুনি আছোঁ, কওঁক।
আজি আমি ব্যৱসায় আৰু চাকৰিৰ ওপৰত আলোচনা, আলোচনা কৰিম।
হেল্ল', আপুনি শুনি আছে?
শুনিছোঁ, শুনি আছোঁ।
আপুনি ব্যৱসায় বেছি প্ৰাধান্য দিয়ে নে চাকৰিক বেছি প্ৰাধান্য দিয়ে?
মই দুয়োটাই ভাল পাওঁ। কিন্তু বেছিকে ব্যৱসায়টো বেছি প্ৰিফাৰ এ প্ৰাধান্য দিওঁ।
হয়। আপুনি কিয়, কিয়, কিয় বেছিকে ব্যৱসায়ক প্ৰাধান্য দিয়ে?
ব্যৱসায়টো মই এইটো কাৰণে ভাল পাওঁ যে ব্যৱসায়ত নিজৰ স্বাধীন থাকে। স্বাধীনতা পোৱা যায়। নিজৰ ইচ্ছামতে অ', যিকোনো কাম কৰিব পাৰি। আৰু নিজৰ ইচ্ছামতে গোটেইখিনি কাম চোৱা-চিতা আৰু নিজে নিজৰ ওপৰত নিৰ্ভৰযোগ্য হয় ব্যৱসায়ত। আৰু খুব কম সময়ত লাভাম্বিত হয়। কিন্তু চাকৰিত সেইটো নহয়। চাকৰি হ'লে বেলেগৰ ওপৰত থাকিব লাগে, বেলেগৰ মতে চলিব লাগে। চাকৰিত নিজৰ নোৱাৰ স্বাধীন নাই, যিটো নেকি স্বাধীন সেই স্বাধীনটো নাথাকে। এ
আৰু
সেইটো কাৰণে মই ব্যৱসায়টো বেছি ভাল পাওঁ। চাকৰিও ভাল পাওঁ, কিন্তু চাকৰিতকে ব্যৱসায়টো বেছিকে ভাল পাওঁ। চাকৰিটো আমি কৰিব লাগে। যেতিয়া আমি কিবা এটা ব্যৱসায় কৰিব লগা হয়। ত' ব্যৱসায় কৰাৰ আগতটো আমাক ধন লাগিব অলপ, টকা-পইচা লাগিব আৰম্ভণিত, সেইটো কাৰণে চাকৰিটোও প্ৰয়োজন হয় কেতিয়াবা। কাৰণ চাকৰি কৰিলে পইচাটো পোৱা যাব বা ডাইৰেক্ট ব্যৱসায় কৰিবলৈও কৰিবলৈ কাৰণেটো পইচা জৰুৰী হয়। সেইটো কাৰণে কেতিয়াবা ভাবোঁ চাকৰিটোও ভাল। আৰু ভালকে চাব গ'লে ব্যৱসায়টো বেছি ভাল পাওঁ আৰু মই। তাকে আপুনি কোনটো বেছি ভাল পায়? কোনটো বেছি প্ৰাধান্য দিয়ে? আপোনাৰ মতে?
মোৰ মতেও মইতো ব্যৱসায় বেছি প্ৰাধান্য দিওঁ কাৰণ ব্যৱসায় ব্যৱসায়ীৰ জৰিয়তে আমি নিজেও স্বাধীনমতে পাৰো ব্যৱসায়টো কৰিলে আমি
নিশ স্বাধীন মতে ফুৰা ফুৰা কৰিব পাৰো কিন্তু চাকৰি কৰিলে আমি চৰকাৰৰ তলত থাকিব লাগে যেতিয়াই তেতিয়াই বিশেষ অসু বিধাত আমি যাব নোৱাৰো নিজৰ ঘৰৰ ফেমিলিৰ কিছুমান আমি যাব নোৱাৰো
হয় আৰু হেল্ল' হেল্ল' হেল্ল'